হেল্লো'শুনি পাইছানে অ শুনি পাইছা অ এয়া ভালে ভালে কি কৰি আছা?
এই আছো আৰু এনেই। তুমি?
মইও এইয়া ৰুমতে বহি আছো। বাকী খবৰ পাতি ভাল ন?
আহ আছো, এনেই ফোন চাই আছিলো আৰু মইো।
আচ্ছা, ত' আজি মই ভাবিছো অলপ আমি চচিয়েল মিডিয়াৰ বিষয়ে অলপ আলোচনা কৰিম।
উম, পাৰি পাৰি চচিয়েল মিডিয়াতো ডেইলি লফত আমাৰ ইউজ হৈয়ে থাকে।
হয়, ত' তুমি অলপ ক'ব পাৰিবানে তুমি তুমি। হয় হয়, তুমি দিনত এদিনত তুমি চোচিয়েল মিডিয়া তুমি কেই ঘন্টা ইউজ কৰা।
এদিনত ক'ব গ'লে যিখিনি টাইম খোৱা লোৱা টোপনি মৰাা টাইম খিনি বাদ দি তাৰ বাকি গোটেইখিনি টাইম আমাৰ। চচিয়েল মেডিয়াতে থকা যায়। যদি চৌবিশ ঘন্টা আছে ন এদিনত। তাৰে মানে চ। আঠঘণ্টা শুলো আৰু পাচঁঘটা। কামৰ নামত গুচালো আৰু বাকী। আঁ। চচিয়েল মিডিয়াৰ। তোমাৰ আমাৰ যেতিয়া ডেইলি লাইফত যে হেৰিবলাক হৈ থাক এক্টিভিটিজিলাক হৈ থাকে সেইবোৰো আমি। চচিয়েল মিডিয়াৰ তআপলোড কৰো হয় নহয়? যে, আপডেট কৰোছ আজ এইখিনি কলো। কালি সেইখিনি কৰিলোঁ, ধৰিলও মই এতিয়া ড্ৰয়িং শিকাও ত'।
হম।
ম যে মই কালি এইটোতে শল আৰু আজিকালি চব। মিডিয়াৰ জৰিয়তে হৈছোনে বেলেগে যদি। তোমাৰ প্ৰফাইলতটো চাই ন, তোমাক বেলেগক আহিকে নোসুধে। তুমি কেনেকুৱা কি। তোমাকাহে নুধে যে তুম কি কৰা কি নকৰা, তোমাৰ ডৰেক্ ছ'চিয়েল মডিয়াৰ প্ৰফাইলটো চাব তমাৰ ছ'চিয় মিডিয়াৰ। প্ৰফাইলটো কেনেকুৱা তুমি। কেনেকুৱা।
হয়।
কেনে কিনি চাব তুমি কি। তুমি কিমান। চচিয়েল মেডিয়া ইউজ কৰা, ডুলি লাইফত?
মই মোৰ ডেইলি লাইত এনেকুৱা পাঁচ ছয় ঘন্টা একুৱ ইউজ কৰো মানে।
তুমি এতিয়া ভবা, ছচিয়েল মিডিয়াতটো কেনেকুৱ মানে ছচিয়েল মিডিয়াৰ। ভাল নে বেয়া সেইটো কি ভাবা তাক।
মচ মিয় মানে ম তাৰৰতোন ওপৰত তুমি বেছি টাইম দি আছা, ত' তুমি আজিকালিতো এনেকুৱাও আছে যে, তুমি মই বেছিভাগ ইউটিউব চলাও, ত মই ইউটিউব চলাই ভাল পাওঁ, ত' মানে এনেকুৱা মানে, মই মানে ঝা এটা ভিডিঅ' নাচাও, তো এনেকুৱা ভিডিঅ' চাওঁ যে এতিয়া আমাৰ দেশ, বি বিদেশত কি চলি আছে আমাৰ নৰেন্দ্ৰ নৰেন্দ্ৰ মোদী মানে কেতিয়াবা ক'ত কোনটো কা, কোনটো দেশত গৈ আছে। কাৰ লগত কোনটো মানে প্ৰেচিডেণ্টক মানে, কেনেকুৱা মানে, মানে এইবোৰ মানে মই চাই ভাল পাওঁ। ত' মানে ভাৰতত প্ৰধানমন্ত্ৰী আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, প্ৰেচিডেণ্ট, প্ৰেচিডেণ্ট যে আমাৰ ভাৰতৰ ত' এইবোৰ মানে এইবিলাক মানে, চাই ভ, চাই ভাল পাওঁ মানে মই। তো মানে কি কৰি আছে সদায় মানে এ, মানে দিনত সিহঁন্তে কি কৰি আছে মানে?
উম! উম!
অ'! মানে, মোৰ মতে, চচিয়েল মিডয়া মানে তুমি চলাব জানিলে, তোমাৰ কাৰণে মানে ভাল হয়, আৰু তুমি যদি চলাব নাজানে, তোমাৰ কাৰণে বেয়া। মোৰোমতে, হয় তুমি চচিয়েল মিডিয়া এনেকুৱা যে তুমি, তোমাৰ মানে তোমালোকৰ ডিপেণ্ড কৰে যে তুমি কি চাবা, কিছুমান আছে, এতিয়া মানে মই দেখিছো বহুত এনেকুৱা, ইনষ্টাগ্ৰামত মানে, এনেই টাইম ৱেষ্ট কৰে, ত' মোৰ মতে মানে কৰিব নালাগে, ইনষ্টাগ্ৰাম ফেচবুত ইমান। টাইমপাছ কৰিব নালাগে। তো তুমি মানে, তোমাৰ যোনটো দৰকাৰ ইয়াতে বেছি মানে, টাইমটো মানে তুমি দিব লাগে। তুমি পঢ়াতে দিব পাৰা। তুমি ইউটউবত, তুমি পঢ়িব পাৰা, আৰামছে ঘৰত। বহি বহি। এতিয়া চ'চিয়েল মিডিয়াৰ জৰিয়তে তুমি আৰামচে পঢ়িব পৰা ঘৰতে। ত এইবোৰ মতে মানে বেছি টাইম দিব লাগে। মোৰ মতে।
উম! উম!
তুমি কি ভাবা এনেই?
অঁ মোৰ মতেতো চে মানে ছচিয়েল মিডিয়াৰ দুটা চাইড আছে এটা ভাল চাইড এটা বেয়া চাইড। চব বস্তুৰে ভাল চাইড বেয়া চাইড থাকে যেনেকুৱা মানুহৰ ভাল চাইড থাকে বেয়া চাইড থাকে হয় নে নহয় ছচিয়েল মিডিয়াটো যদি আমি নিজে ইউজ কৰো কৰিব জানো তেতিয়া হ'লে ভাল আৰু যদি আমি নিজে নিযে ইউজ কৰিব নাজানো তেতিয়াহ'লে বেয়া। এতিয়া চোৱা তুমি যেনেকে কৈছা ছচিয়েল মিডিয়াত উম যেতিয়া চছিয়েল মিডিয়াত তুমি যেনেকৈ কৈছা ছচিয়েল মিডিয়াত আমি পঢ়িব পাৰো হয় আমি ডেইলি লাইভত কি হৈ আছে সেইটো চাব পাৰো পঢ়া চাব পাৰো কিবা এটা নাজানিলো আমি চছিয়েল মিডিয়া খুলি চালো ইউটিউবত চালো বা গুগলত চালো বা তোমাৰ ত চালো যিকোনো জেগাত চাব পাৰে বা তুমি কিবা এটা বনাব বিচাৰিছা ক্ৰাফ্ট কিবা এটা বনাব বিচাৰি আছা তুমি সেইবোৰ ভালপোৱা ত' তুমি সেই সেইটো কৰিব পাৰা ন বা তুমি ড্ৰয়িং ড্ৰয়িং কৰিব ভাল পোৱা ত তুমি ইউ ইউটিউবত বা তোমাৰ গুগলত বা ইনষ্টাগ্ৰামত তুমি ইউটিউবতো সেইবিলাকতো চাব পাৰা ড্ৰয়িং বিলাক। যে তোমাৰ ড্ৰয়িং বিলাক কেনেকুৱা হৈছে। তুমি ড্ৰয়িং বোৰ কেনেকে শিকিব পাৰা বা। তুমি কাৰ্ফ ত কাম এটা কেনেকৈ শিকিব পাৰা। বা ঘৰৰে কাম তুমি কিবা এটা নাজানা। নাজানিলা ত' তুমি তাত সেইটো চাব পাৰা চে চছিয়েল মিডিয়াত যে সেইটো কেনেকে কি কেনেকে কৰিব পাৰি সেইটো কেনেকে ঠিক কৰিব পাৰিব বা।
আৰু আজা আজিকালি বা এনেকুৱা কিবা হৈ গ'ল মানে চচিয়েল মিডিয়াৰ দৰে। তুমি বহুত ধৰণৰ স্কিল তুমি শিকিব পাৰা। তুমি গ্ৰাফিক ডিজাইন এইবোৰ শিকিব পাৰা তুমি ভিডিঅ' এডিটিং এইবিলাক শিকিব পাৰা। তুমি মানে বহুত ধৰণ মানে স্কিলবোৰ শিকিব পাৰা তুমি ঘৰত বহি বহি চচিয়েল মেডিয়াৰ দৰে।
চচিয়েল মেডিয়াতে আমি ইনকামো কৰিব পাৰো, কাৰণ তোমাৰ চোৱা, এটা চেনেল খুলিছা, আৰু চেনেল এটা যদি খুলিছা, তাত তুমি ভিদিঅ আপলোড কৰি। তোমাৰ হেৰি দি আছা, উম, যোনবিলাক বেলেগে মানে চাই পেলাই তাৰ পৰা তোমাৰ পৰা শিকি আছে কিবা কিবি। তাৰ পৰা তুমি তুমি ইনকামো কৰিব পাৰিলা। ত তুমি নিজৰ, সেইটোৱে। মানে নিজৰ ওপৰত তুমি কাম কৰিব লাগিব। তোমাৰ। বা তুমি, উম, অনলাইন ট্ৰাঞ্চলেছ কৰিব পাৰে চচিয়েল মেডিয়াত। হয় নে নহয়? কিন্তু সেটো নৰ্মেল হেৰিটো আমি নোৱাৰো। এ। অনলাইন ক্লাচেছ, সেইটো ছ'চিয়েল মিডিয়াটো লাগিব অনলাইন ক্লাচেছৰ কাৰণে। সেইটো কৰিব পাৰি সেইটো সেইটোৰ থ্ৰদি আমাৰ ইনকামো হ'ল। চে চেম একেদৰে চচিয়েল মেদিয়া। বেয়া পাৰ্ট বেয়া চাইডো আছে, যেনেকে ধৰি লোৱা। তুমি কিবা এটা তুমি তোমাৰ মাথাত কিবা এটা বেয়া আহিলে, তুমি সেইটো কি কৰিলা এইয়া ছচিয়েল মিডিয়াত বেয়া ভিডিঅ এটা চালা। সেই ভিডিঅ'টোৰ পৰা তুমি বেয়া বেয়া কথা অলপ শিকিলা। সেইখিনিয়ে তুমি আকৌ বেলেগক গৈ কলা, ত সেইটো তোমাৰ এটা মিছ ইউজ হৈ গ'ল ন ছ'চিয়েল মিডিয়াৰ। তুমি সেইটো মিছ ইউজ কৰা হল। হয় নহয়? ছেম একে।
আ আ আজিকালিটো ত। আৰু আজি আজিকালিটো জানাই। আজিকালিতো জানাই, এ আই ৰ জামানা হয়। ত' তুমি এ ৰ বিষ। তই তুমি চচিয়েল মেদিয়াৰ দৰে তুমি। শিকিব পাৰ, এ আই কি হয়? ত আমাৰ ভৱিষ্যত আমাৰ। এ আই আমাক কিমান কি কি ত মানে আমাক কিবা কৰিব। ত এইবোৰ।
সুবিধা দিব পাৰে। উ এ আইৰ কোনটো কোনটো ভাল চাইড আছে এ আইৰ? কোনটো কোনটো বেয়া চাইট আছে সেইবোৰো চাব পাৰিম। এতিয়া তুমি চচিয়েল মেদিয়া থ্ৰয়েদি বহুত। কি কৰে আকৌ, ধৰি লওক বেয়া মানে উৰা বাতৰি এটা পাল, মিছা নিউজ এটা পাল, সেইটো চাই দিল। চাই পেলাই আকৌ। বেলেগক কল। ত সেইটো এটা উৰা বাতৰি হৈ গ'ল ন। তুমি নিউজটো তুমি। কনফ্ম নকৰিলাই। তে তুমিটো। সঁচা নিউচ পাইছা নে মিছা নিউচ পাইছে? সেনেকে তুমি কনফ্ম কৰিদিলা যে অঁ নিউজ এনেকুৱা এনেকুৱা ত মই সেনেকে কৰি দিলো, ত সেইটোত ভুল হয় যে তুমি যে সেনেকে নোচোৱাকে যদি কৰি দিয়ে ত তোমাৰ বেলেগৰ তোমাৰ পৰা কি শিকিব ভুলটোয়েতো শিকিব ন। সেইটো এটা চাব লগা পাৰ্ট হয় যে অ আমি চাব লাগিব যে আমি কি কৰি আছো আমি শুদ্ধতটো দি আছো নে ভুলটো দি আছো, আমি মানে শুদ্ধ কাম কৰি আছো নে ভুল কাম কৰিছো? সেইটোও চাব লাগিব হয় নে নহয়?
হয় হয়। ত মই এইটোয়ে ভাবো যে মানে মডিয়া মানে তুমি চলাব জানিলে ভাল তুমি চলাব নাজিলে বেয়া। ত আজি চোৱা দেশ বিদেশ বিদেশৰ কি হৈ আছে কি হোৱা নাই আমেৰিকা মাজতে আমাৰ আমাৰ ইণ্ডিয়াৰ ওপৰত ওপৰত মানে হামলা কৰি দিলে। অচানকত মানে কিবা কৰি দিলে ন। ত' আমাৰ ইণ্ডিয়ানচিপ তিনিটা আমাৰ তিনিটা শিপৰ আমাৰ এটেক কৰি দিলে ত এইবোৰ আমি চচিয়েল মিডিয়াৰ দৰে আমি মানে দেখিব পাইছো। চুন নিজৰ চকু পৰা দেখা নাই বাৰু কিন্তু আমি চচিয়েল মিডিয়াৰ দৰে আমি আমি দেখি পাইছো দ আমেৰিকাই কেনেকুৱা আমাৰ ইণ্ডিয়াৰ পৰা এটেক কৰিছে। ত' এইবোৰ মানে চলাব জানিলে ভাল মানে ছচিয়েল মিডিয়া।
সেইটোয়ে আমি এতিয়া কৰি পেলাই তোমাক বাহিৰৰ কথা চাইছো বাহিৰত
হয়।
ছে কি কিয় পৰিছে সেইটো কাম আমিও কৰিব প আমাৰ ইয়াতে আনি পেলে হয় নে নহয়। সেইটো আমি কিহত চাইছো চচিয়েল মিডিয়াতে চাইছো যে অ এই বাহিৰত এনেকুৱাকুৱা হৈ আছে এইটো আমিও কৰিব পাৰিম। আমিও এনেকে আনিব পাৰিম হয় নে নহয় সে পাৰিম কিন্তু উম যদি আমাৰ চছিয়েল মেডিয়া নাথাকে তেতিয়াহলে আমি সেইবোৰ নোৱাৰো।
নাপালো হয় ত' সেইটোৱে আ আজিকালি মানে এনেকুৱা মানে কিবা গ'ল হয় হয় ত' মানে আগৰ আগৰ আগৰ যুগৰ মানুহবোৰতো এনেকুৱা নাছিল যে চচিয়েল মিডিয়া কি হয় সিহঁতে নাজানে। ত' এতিয়া মানে যিমান দিন গৈ আছে মানে এতিয়া এ এ আইৰ জামানা আহি আছে ত বহুত মানে আগৰ আগৰ নিচিনা নাই মানে এতিয়া মানে আৰু মানে চাইনাতো জানাই আমাৰ পৰা কিমান আগত গৈ আছে চাইনা আমিতো সিহঁতৰ বহুত পিছত আছো আমি চাইনা জাপান আমেৰিকা কা আমি আমাৰ ইণ্ডিয়া বহুত পিছত আছে কিন্তু এন্তে যোনটো আজি এইটো মানে যোনটো বস্তু আজি চলাই আছে ইউজ কৰি আছে এইটো আমি তিন বছৰ চাৰি বছৰ পাছত আমি ইউজ কৰিম ত' মানে আমাৰ আমাৰ ভাৰত মানে বহুত মানে পিছত গৈ আছে ত মোৰ মতে ত মানে মই ভাবো যে আমাৰ মানে আগত যাওক বুলি ভাবো মই
অ আমি নিউ জেনেৰে্যন খিনি সেইখিন কামটো কৰিব পাৰো যে ভাৰতক আমি উম আমি নিউ জেনেৰে্যন খিনি এইটো কৰিব পাৰো যে আগুৱাই নিব পাৰো উম আৰু সেইটোতো আমাৰ আগৰ মানুহখিনিয়ে নাজানিব কাৰণ সিহঁতে ইমান এইবিলাকৰ নলেজ নাই।
হয় আৰু চোৱা আমেৰিকা চাইনা আৰু জাপান আমেৰিকা চাইনা জাপান এইবোৰ তো মানে এয়াই এ য়াই মান এনেকুৱা কিবা হয়ছেন চাইনাই মানে এনেকুৱা এনেকুৱা মানে কিবা আছে ত' মানে আজি আজিকালি মানে এনেকুৱা মানে গাড়ী মানে গাড়ী মটৰবোৰ ওলাইছে চাইনাত মানে নিজে নিজে মানে এয়াই মানে নিজে নিজে চলাই তাত ড্ৰাইভাৰ ন নালাগে তোমাৰ ত' মানে এনে কুৱা মানে ডেভলপ হৈছে চাইনা ত মোৰ মতে মানে ভাবো আমাৰ ভাৰতো মানে এনেকুৱা ডেভলপমেণ্ট হওক বুলি
চে ইলেকট্ৰিচিতি ওলাইছে যে তুমি দূৰত পঢ়ি কিনে এটা হাৰি। হৈ নকোৱা মানে ধৰি লক। তোমাৰ চেনচিছীকচেনছ। হে তোমাৰ তুমি ৰুমত আহিলা লাইটটো অটমেটিকলি জ্বলিব। তুমি ৰুমক বন্ধ গল সেইবোৰ বস্তু ওলাই। কিন্তুআমাৰ ইয়াতে এতিয়ালৈকে সেইবোৰ বস্তু। পৰা ভালকে অহাই নাই।
ই ইটোৱেটো মই মই কি কৈ আছো তোমাক যোনটো জাপানত আমেৰিকা। আমেৰিকাত মানে ইউজ কৰি আছে ন এইটো আমি দুই বছৰ তিনি বছৰ পাছত আমি ইউজ কৰিম তাৰ আৰু। জাপান চাইনা আমেৰিকা। আৰু। কিমান ডেভেলপ হৈ যাব ত আমাৰ ইণ্ডিয়া বহুত। পিছত আছে হয় পাঁচ ছয় বছৰো লাগিবই ত' মই ভাবো যে আমাৰ ভাৰতৰ মানে অলপ আগুৱাই যাওক বুলি ভাবো মই। উম। তুমি কি ভাবা এনেই।
ভাবো যে এনেকে কৰিব লাগে আমাৰ ইণ্ডিয়াত এইটো শিকাব লাগে যে আমি চছিয়েল মেডায়েটো কেনেকে ইউজ্ কৰিব পাৰোঁ আমি এ আইটো কেনেকে ইউজ কৰি। চচিয়েল মিডিয়াৰ থ্ৰ আমি এ আই টো কেনেকে জানিব পাৰো হয় নে নহয় অ আমাৰ। আমাৰ আমি চোৱা এতিয়া আমি যে ভিডিঅ' বিলাক চাও অ আমি যে এইবাক ভিডিঅ' বিলাক চাওঁ আমিো এনেহে চাও আমাৰ এই এইবিলাকৰ। একো নলেজ নাই ত আমাক এইবিলাক শিকাব লাগে যে অ এইটো এইটো তোমাৰ ভাল। তুমি এনেকে এনেকে কৰিলে তুমি। টো লাভ পাবা। তুমি এইটো কৰিলে তুমাৰ এনেকুৱা পাল্লাচ। কয় নহয় তুমি আগুৱাই যাব পাৰিবা দেশখনক আগুৱাই নিব পাৰিবা। অকল এজ। এজন মানুহ আগুৱাই গলে নহব আমি গোটেই দেশ। খন আগুৱাই নিব লাগিব হয় নে নহয় মই মানি। মই বহুত জানিলো বা তুমি বহুত জানিলা কিন্তু অকল তুমি জানিলে বা মই জানিলে হব নেকি নহব ন। হয় নে নহয়।
হয়।
চবে জানিব লাগিব দেশখনে জানিব লাগিব উম দিয়া ৰাখিব পাৰি আ। ক আমি।
অ আজিৰ কাৰণে আমি বহুত কথা পাতিলো আমি চচিয়েল মিডিয়াৰ মানে বিষয়ে। তো আৰু এবাৰ আমি। কথা পাতিম ভালকে মানে ত' আজি মানে। ইমান ইমানতে মানে ৰাখিলো আৰু।
উম দিয়া তেতিয়াহলে, মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি, ৰাখিছো দিয়া।
ঠিক আছে অ ৰাখিছো।